ক্লো
হেল্ল'।
কি কৰিছ?
এনেই আছো আৰু বহি, কিনো কৰিবি আৰু ঘৰতে আছোঁ। তই?
সেনেকে হয় কিবা। তাকে বোলো, বাকী খবৰ ভাল?
উম ভালে আছো। তই ক?
উ' ভাল, ভাল। তাকে বোলো মই অ' তোৰ লগত অলপ মানে কথাই পাতো হোষ্টেল জীৱনৰ বিষয়ে। তইতো হোষ্টেলত থাক ন'?
উম, সুধ, সুধ কি সুধ ভালে হৈছে।
অ' মানে ক'চোন তোৰ হোষ্টেল জীৱন কেনেকুৱা চলি আছে?
যদি সঁচা কথা ক'বলৈ যাওঁ। এটা বেলেগে অনুভৱ হোষ্টেল জীৱন মানে। প্ৰথম প্ৰথম যেতিয়া সোমাব লৈছিলো তেতিয়া ভয় লাগিছিল। কাৰণ ঘৰ এৰি মই প্ৰথমবাৰহে বাহিৰত থাকিছিলোঁ। থাকিব মানে আহিছিল। তেন্তে অলপ ভয় লাগিছিল সকলো নতুন আছিল। ত' ৰুম মানুহ নিয়ম খোৱা -বোৱা সকলো। কিন্তু প্ৰথমতে কেইদিনমান এনেকুৱা লাগিছিল কি নাই মই নোৱাৰিম থাকিব। ঘৰলৈ যাবলৈ মন যায় এনেকুৱা হৈছিল কিন্তু লাহে লাহে। সকলোৰে লগত যেতিয়া চিনাকি হলেওঁ। একদম ভাল লাগি গৈছিল ৰুমমেট সকলৰ লগত ত' মানে কথা পাতি বহুতে বেছি ভাল লাগিছে একেলগে খাও একেলগে কলেজলে যাওঁ। তাৰ পিছত চব একেলগে কৰো আৰু ৰুম মেট ক'ব গ'লে আমাৰ চিংগল চিংগল ৰুম এতিয়া আমি কিন্তু আমি থাকো একেলগে এটা ৰুমতে থাকো গ গোটে কেইজনে কথা পাতি কিবা কৰি এনেই মানে কব গ'লে। থাকো আৰু কি নিজৰ ৰুমটোত ৰাতি শুবলৈ হলে নিজৰ ৰুমটোলৈ গুচি যাওঁ কিন্তু থাকো একেলগে
আৰু এতিয়া মানে মোৰ দিনটো- ক'বলে গ'লে একেধৰণে আৰম্ভ হয় ৰাতিপুৱা উঠি অলপ সময়- সাজু হওঁ, তাৰ পিছত- তোৰ ব্ৰাছ কৰি গা পা ধুই ক্লাছলে ওলাও আৰু। তাৰ পিছত কেতিয়াবা মোৰ ৰুমমেট মানে- মোৰ লগৰ জনিক কাষৰজনিক মই উঠাই দিওঁ কেতিয়াবা, তাই মোক উঠাই দিয়ে। তাৰপিছত দুইটাই একেলগে ব্ৰেক- ফাষ্ট কৰো তাৰ পিছত কলেজত ক্লাছ শেষ হলে আকৌ হোষ্টেলত একেলগে আহ- হো যাৰ যেনেকুৱা কে যি ক্লাছ থাকে কেতিয়াবা বহুত ভাগৰো লাগে। সেইকাৰণে অলপ জিৰণি লৈ লও আৰু আৰু তইতো জানৈ মই শুই কিমানেই বেছি ভাল পাওঁ। সেই শুইয়ে থাকো মই বিছনাতে। সন্ধিয়া- অলপ ওলাই যাওঁ আৰু মাৰ্কেটলে কাৰণ- তইটো জানই মই চাহ নাখাওঁ, চাহ দিয়ে আমাৰ হোষ্টেলত। কিন্তু নাখাওঁ, বন্ধু বান্ধৱীৰ লগত অলপ বহু কথা পাতো। আৰু কোনোবাই ধৰি লোৱা গানে গায়, কোনোবাই- ৰীল চাই থাকে। কোনোবাই পঢ়িবলে বহে তেনেকে থাকে। এনেকেই দিনটো পাৰ হৈ যায় আৰু। আৰু- এনেকুৱাই আৰু। বাকী আটাইতকৈ ভাল কথাটো হৈছে যে- ইয়াত সদায় কিবা নহয় কিবা চলিয়ে থাকে। তো কেতিয়াবা জন্মদিন কোনোবাই পাতে, কেতিয়াবা কিবা- নিশা গোটেই ৰাতিটো বহি কিনে কথা পাতে, - কেতিয়াবা আমি একেলগে মেগী বনাও, - কেতিয়াবা যোনে চাহ খায় চাহ বনাই। সেইবোৰ মুহূুৰ্ত- স্মৃতি হিচাপে ৰাখিব মোৰ বহুত ইচ্ছা যায়, আৰু এতিয়া যিহেতুকে মই ঘৰত আছো- হোষ্টেলত নাই, মই বহুত- বহুতেই বেছি মনত পৰি আছে হোষ্টেললে মোৰ লগৰ কেইজনীলে। সেনেকেই থাকো আৰু তেনেকে সময়বোৰ পাৰ হৈ যাই যাই যাই আছে। এনেকেই আৰু কিন্তু, মই বহুত কথা শিকিছো দেই হোষ্টেলত থাকি। তোৰ নিজৰ কাম- তাৰ পিছত নিজে কেনেকে কি কৰিব লাগে? সময়ত সকলো শেষ কৰিব লাগ- গে। আনৰ লগত কেনেকে মিলি চলিব লাগে।
এইবোৰ আগতে মই ইমান এটা বুজা নাছিলো, ঘৰত থাকোতেতো তই বিশ্বাস কৰা যদি মই কামক- কেই কৰা নাছিলো, কিন্তু এতিয়া হোষ্টেল যাই ৰুমটো মুচিব লাগে কাপোৰ ধুব লাগে। যি খাওঁ তাৰে বাচন ধুব লাগে। এতিয়া লাহে লাহে অভ্যাসটো হৈ যাই আছে, আৰু মই ভাবো চবেই হোষ্টেল লাইফটো এবাৰ হলেও এবাৰ- এক্সপেৰিয়েঞ্চ কৰিবই লাগে, বাকী- কি- এতিয়া মই তোক সোধোদেচোন- তোৰ ৰুমমেট সকল সকল মানে কেনেকুৱা? তয়তো হোষ্টেলতে থাক। তই মানে সিহঁতৰ লগত মিলি চলিব পাৰ নে?
উম' ক'ব গলে চা, উম' মোৰ ৰুমমেট সক- কল যথেষ্টে ভাল হাঁ, আৰু আৰম্ভণিতে ইমান এটা কথা পাতা- আছিল কিন্তু সকলোৱে অলপ লাজ পাইছিল বা কিছুমান মানে অচিনাকি মানু্হ সহজ তেনেকে কিনো দিন বাগৰ বাগৰাৰ লগে লগে ধৰ আমি বহুত ভাল বন্ধু হৈ গ'লো এতিয়া মানে অ'। সকলো কথা শ্বেয়াৰ কৰো, যদি কাৰোবাৰ মন বেয়া থাকে অ' আৰু আনসকলক বুজাবলৈ চেষ্টা কৰে ধৰনে সকলো ঠিক হৈ যাব তেনেকুৱা আৰু ক'ব গ'লে কেতিয়াবা সৰু-সৰু কথাত অলপ ইটোৱে সিটোক বেয়া পোৱা হয়। কিন্তু মানে আ আ মানে কোনোবাই ৰাতি দেৰিলৈ লাইট জ্বলাই ৰাখে। কোনোবাই বেছি শব্দ কৰে বা কোনোবাই নিজৰ বস্তু ঠিক-ঠিক নাৰাখে। কিন্তু সেইবোৰ আমি মানে অলপ খং কৰো কিন্তু আমি খংটো ধৰি নাথাকো, অলপ পিছতে আমাৰ মাজত ঠিক হৈ যায়। তাৰপিছত আকৌ বহি কথা পাতি সমস্যাটো সমাধান কৰি লওঁ। আৰু ক'ব গ'লে চা- এটা হোষ্টেলত থাকিলে অ' মানে সকলোবোৰ এনেকুৱাবোৰ সহনশীলতা বহুত বাঢ়ে। কাৰণ সকলো মানুহৰ অভ্যাস একে নহয়, কোনোবা বেলেগ কাৰোবাৰ অভ্যাসটো বেলেগ, কাৰোবাৰ বেলেগ তেনোকা। সেহতে একেলগে থাকিবলৈ হ'লে ইজনে আনজনক বুজিব লাগিব। ধৰ, কিবা নে কিবা এটাটো এৰা ধৰা কৰি চলিলেহে তই মানে হোচ চলটোত চলিব পাৰিবি, নহ'লে যদি নিজৰ হেৰিতে তাক' যে নাই মই কিয় এনেকুৱা কৰিম, তেনেকুৱা যদি সেনেকুৱা হয় থাকিব নোৱাৰ। হয় নাই? আৰু আম, বাৰু এতিয়া উ, কচোন তোৰ হোষ্টেলৰ খোৱা-বোৱাৰ বিষয়ে? তোৰ কি মানে ভাল লাগে নে বেয়া লাগে?
এই প্ৰশ্নটো মোৰ বহুতে বেছি প্ৰিয় মানে শৱ মানে সঁচাকৈ যদি মই ক'বলৈ যাওঁ, কেতিয়াবা ভাল লাগে। আৰু কেতিয়াবা ভালে নালাগে, আৰু ভাল লাগে কেতিয়াবা কেতিয়াবাহে। তই মই যদি ক'বলৈ যাওঁ, মই এনেকুৱা নহয় কি মই নাখাওঁ মই খাওএ। পাৰালৈকে খাওঁ। বা মোৰ বান্ধৱী কেইজনী কয় কেনেকে খাওঁ বুলি তাৰ পিছত মই খাওঁ আৰু কিবাকে, কিন্তু যেতিয়া মই নেখাওঁ সেইদিনা মানে বহুতে বেছি বেয়া হৈছে, কিন্তু কেতিয়াবা ভাবো কি বাহিৰতে খাই আহোঁ, ইমান বেয়া বনাই। কিন্তু এতিয়া বাহিৰত খালেওতো নহ'ব। সদায় আকৌ ইমান বাহিৰৰ খানা খা-খোৱাটোতো ভাল নহয় নিজৰ স্বাস্থ্যৰ বাবে। সেইকাৰণে বাহিৰৰো তেনেকে নাখাওঁ, এনেকে খোৱায়ে নহয়। ক'ব গ'লে আৰু মানে যেতিয়া ঘৰলে আহোঁ তোৰ মায়ে যেতিয়া ৰান্ধি খুৱাই, তেতিয়া এনেকুৱা লাগে কি মা ৰন্ধা আৰু হোষ্টেলৰ খাদ্যৰ মাজত কিমান বেছি পাৰ্থক্য আছিলে। আগতে মই এনেকুৱা আছিলোঁ মইতো হোষ্টেলত থাকিম। মই তাৰ খানা খাবলে বহুতে বেছি ভাল পাম। মই ভাল কি খাম কিন্তু নাই, এতিয়া বুজি পাইছোঁ মাৰ হাতৰ খানা। সঁচাকে ক'বলৈ যদি যাওঁ আমি আৰু কি এতিয়াতো, মই তোৰ যেনে গ'লো স্বাস্থ্যৰ কাৰণে ভাল নহয় বাহিৰৰ খাদ্য। সেইকাৰণে আৰু তাকে খাব লগা হৈ যায় আৰু হোষ্টেলৰ খানাকে। আৰু কেতিয়াবা আমি ৰুমতে বনাই খাওঁ। বা ৰুমত কিবা কিবি আছে এনেকুৱা কেটলি-চেটলি তাত তাতে মেগি-চেগি বনাই লওঁ আৰু কিবা কিবি থাকে আমাৰ গোটেই কেইজনীৰ ৰুমত। কেটলি হওঁক বিস্কিট-চিস্কিট চব থাকে, ভোক লাগিলে সেইবোৰক কে খাওঁ আৰু। কি কৰিবি এইবোৰে মানে হোষ্টেলৰ জীৱন। এটা এটা অংশ এইবোৰ, হয়নে নাই ক?
তাকেতো।
অ বাকী এনে তহঁতৰ হোষ্টেলৰ আটাইতকৈ মজাৰ ঘটনা কি হৈছিল কচোন ক?
এনে ক'ব গ'লেতো ঘটনা বহুত আছে, এবাৰ জানো আমি ৰাতি বহি সকলোবোৰে গল্প কৰি আছিলোঁ তাৰপিছত সময় খবৰে নাপালোঁ মানে কেইটা বাজিল তাৰ পিছত হঠাতে দেখিলোঁ বহুত দেৰি হৈ গৈছে। তাৰ পিছত আমি সকলোৱে যেতিয়া মানে দৌৰি নিজৰ নিজৰ মানে ৰুমলৈ গ'লো হা পিছদিনাই এই ঘটনাটো লৈ বহুত হাঁহিছিলো ধৰ মানে আহ কেনেকে সময় পাৰ হৈ গ'ল আমি গমেই পোৱা নাছিলো। তাৰ পিছত আৰু এবাৰ এজনী বন্ধুৱে চাহ বনাবলৈ গৈ চেনীৰ সলনি সলনি জানো কি দি দিলে নিমখ দি পেলাইছিল তাই। তাৰ পিছত সকলোৱে এক চুমোক মানে এনেকে খাই চাওঁতেই তাৰপিছত ইমান হাঁহিছিলো যে পেটে বিষাই গৈছিল মানে ধৰ তাই মানে পাহৰি গ'ল, এই কথাটো ওলালে মানে হাঁহি উঠি যায় আমাৰ। বাকী কচোন যদি সুযোগ পাওঁ, তই হোষ্টেলতে থাকিবিনে মানে প্ৰতিবাৰে?
উম থাকিম থাকিম কিয় নাথাকিম বাৰু। কাৰণ হোষ্টেল জীৱনটো এনেকুৱা নহয় কি তোৰ অকল পঢ়া শুনা এই কৰি থাকিব লাগিব। কিন্তু জীৱনৰ মানে কিছুমান এনেকুৱা অংশ আছে আমাৰ যিবোৰ মই জানাই নাছিলোঁ যেনেকে ত কাপোৰ ধোৱা হওঁক, বাচন ধোৱা হওঁক, ঘৰ চাফা কৰা হওঁক, সেইবোৰ বহুতেই বেছি জনা হৈছোঁ আৰু তোৰ ইয়াত বন্ধু বান্ধৱী বহুতে বেছি ভাল পাবি। বন্ধুতো নহয় আৰু বান্ধৱী বান্ধৱী বহুতে বেছি ভাল পাবি। তোৰ স্মৃতি হিচাপে বহুত বস্তু ৰৈ যাব হাঁহি ধেমালি আৰু অভিজ্ঞতাও থাকিব। মই কিন্তু এইবোৰ এতিয়া মই হোষ্টেলত যে আছোঁ মই কিন্তু এইবোৰ কেতিয়াও পাহৰিব নোৱাৰো। আৰু হোষ্টেলত থাকিলে এনেকুৱা লাগে ঘৰ গ'লে ভাল খানা খাম, এতিয়া ঘৰ আছোঁ ঘৰত আহিছোঁ এনেকুৱা লাগে যে কিয় হোষ্টেলত নাই মই কিয় হোষ্টেলত নাই এনেকুৱা হৈছে।
একেবাৰে ঠিক কথা কৈছা কিন্তু দেই। অ বাৰু দে তোৰ লগত আজি কথা পাতি ভাল লাগিল অ মানে সেনেকে ফ্ৰী থাকিলে তইয়ও মাজে মাজে ফোন কৰি থাকিবিহি।
উম, ঠিক আছে।
দে, তেন্তে ঠিক আছে দে, উম।
উ